হেল্ল'‌
হেল্ল' শুনিছেনে অ শুনিছো।
অঁ
আপোনাৰ খবৰ ভাল।
অ আছো ভালে আছো।
অ অ মোৰ এতিয়া কি কৰি আছে আপুনি?
মই আছো এয়া বহি আছো মানে ৰুমতে আৰু গৰম বতৰ।
অ
আৰু
অ মই আছিলো। মইয়ো এনে আছে এনে বহি আছো শুই আছো।
অ হয় হয়।
আপোনালোকৰ ফালে বতৰ কেনেকুৱা।
বতৰটো ইফালে এেনেকাইে অলপ অলপ মানে বৰ- বৰষুণ পৰি আছে আৰু কেতিয়াবা মানে দিয়ে সেনেকাই আৰু মানে
অ
আৰু এতিয়াতো মানে বাৰিষা ছিজন যেনিবা আৰু খেতিবিলাকৰ সময়।
অঁ হয় হয়।
মানে বৰষুণতটো লাগে আৰ খেতিৰ সময় না যিহেতু মানে খেতি কাৰণে মানে এতিয়া বৰষুণ লাগে। খেতিয়ক বিলাক মানে, বৰষুণ পালেহে মানে খতি কৰিব পাৰে না। কিছুমান জাগাত মানে বৰষুণ লগতে মানে খেতি কৰা হয়। তেওঁলোকে মানে এতিয়া বৰষুণ পৰাৰ কাৰণে ভাল লাগিছে চাগে।
অঁ। এনেকুৱাই তেনেকুৱাই হয় বৰষুণ নিদিলে কিছুমানে বৰষুণ ষুণৰ হেৰিতে থাকে না বৰষুণৰ ওপৰতে ভৰসা কৰি থাকে। আমাৰ পেনিও আমাৰ পিনেও বৰষুণ অলপ কমকেই দি এইবাৰ।
অঁ মানে চব জাগাতে এনেকাই
অঁ।
মানে মাজে মাজে আহে। আমাৰ ইফালেতো নাছিলে আৰু ক'তবা ক'তবা চোন বানপানী মানে হৈ গ'ল।
অঁ ক'তবা ক'তবা দেখা পাইছো চচিয়েল মিডিয়াৰ অলপ।
অঁ।
আমাৰ পিনে আৰ সিফালে খেতি বিলাক ভালে, কবাত কবাত যত এনেকুৱা দহা মাটি থাকে না আৰ পানী থকা জেগা তাতটো ভালে হয়।
অঁ, অঁ হয়।
পানী নাথকা বিলাক ত পুৰা শুকাই গৈছে। গৰম পানী বৰষুণ দিয়া যায় না বৰষুণ নিদিয়ে। কমে দিয়ে।
হয় হয়।
এয়া এ বহুত কষ্ট কষ্ট হৈ আছে এইফালে এ ধান কোটা খেতি কৰা মেচিন দি পানী দিব লাগে। পানী দি পানী উঠাই পিনেহে ৰুব লগা হয় যে।
অঁ, অঁ।
মানে বৰষুণতটো পোৰা অলপ কমকে দিয়ে। ৰ'দটো পুৰা দিয়ে বতৰটো গৰমো হয়। এনেকা।
অঁ এনে তোমাৰ ঘৰত খেতি? ব্যবস্থা হ'ল চাগে না আৰম্ভণি?
আৰম্ভণি অঁ, আৰম্ভণি হ'ল।
অঁ, অঁ, এনেই কি কি ধান ৰুব?
ধান আছে জহা ধান বাহাদুৰ। আহ ইফালে বৰা, বৰা ধান।
অঁ অঁ, অঁ অঁ।
সনেকোৱা।
হয় হয়।
আপোনলোকৰ ফালে আমি
কিমান কিমান বিঘা খেতি কৰা হয়?
আ আমাৰ ঘৰৰ বুলি হে এ হ'ব চাগে পাঁচ বিঘা মান এনে ঘৰ মাতি আৰু।
হয় হয়।
হয় অ অ হ'লে আপোনালোকৰ কেনেকা আপোনাৰ ঘৰত?
আমাৰো খেতি মানে খেতি কৰা নহয় আমাৰ মানে মানুহ কম না ঘৰত মানে নাই এনেকা খেতি কৰা মানুহ। আৰু ইফালে মানে বাহিৰত যোৱা হয়। মোৰ মানে তেওঁ ক ছোৱালী আৰু মইয়ো মানে বাহিৰত থাকা হয় সেইকাৰণে মানে কৰা নহয় আৰু বেলেগ খেতি কৰা হয় মানে এই চবজি কিবাকিবি সেইবিলাক।
লগ কৰা হয় মানে চবজি খেতি উম ধান টো মানে কৰা নহয় আৰু বেলেগ ইফালে এতিয়া চলি আছে মানে। এতিয়া ধানৰ কাম চলি আছে এতিয়া মানে আজি-কালিতো আৰু ট্ৰেক্টৰ লগতহে বেছি হাল মাৰে।
অ আমাৰো ট্ৰেক্টৰে ট্ৰেক্টৰ লগত গ- উম সেনেকা ব্যৱহাৰ নহয় আৰু গৰুতো বেছি আজি-কালি
অ আৰু টাইমো লাগে না মানে টাইম লাগে।
অ
গৰুৰ লগত মানে একখন তাত যেনিবা কিমান পাৰিব ট্ৰেক্টৰৰ লগতো বেছি পাৰিব
অ এৰিকে লব
আৰু মানে পথাৰত ইমান গৰম না আজি-কালি মানে।
উম
যিমান পাৰা মানে সোনকালে পাৰাটোয়ে চেষ্টা কৰে যেনিবা
অ অ টাইমটো বহুত ছেভ হয় নে নেদেখা হ'লে
অ অ
আৰু আজি-কালি ধান ৰোৱাবিলাক কেনেকা মানে মানুহে আৰু না না মিচি লগাই এইফালে।
এফালে সেনেকা মেচিন নাই। মানুহ দিয়ে ৰুইছে এইফালে।
অ অ এনে কিমান হাজিৰা
আমাৰ পিনে হাজিৰা এনেকা লগতে তো চাৰিশ হৈছে চাগে চাৰিশকে এজনত
অ এত এ এদিনত
অ এদিনত এয়াহ পুৱা আঠটা বজাৰ পৰা মানে চাৰিটা বজালৈকে
অ আচ্ছা আচ্ছা
অ
আমাৰ সেনেকা দিন মানে এদিনকে এনেকা ধান ৰোৱা নহয় কিছুমান হয় কিন্তু মানে সাপবেলাকে হয় আৰু বেছিভাগ মানে বেছিভাগ হাফ বেলা এনেকা ৰোৱা হয়
উম
আৰু ধান কটা সময়ত কেনেকুৱা কৰে
ধান কটা সময়তো ছেম এইটোও ছেম এনেকাই হা হাজিৰাই দিয়ে
অ অ মানুহে কাটে না
অ মানুহে কাটে মানুহ মানে বেছিকে থাকিলে আৰু কমকে থাকিলেই তো নিজে কাটে বেছিকে কাটিব লাগা হ'লে
অ অ এই মেচিনবিলাক নিদি নেকি
মেচিন থাকে মেচিনটো দি ধান বিলাক মানে ইমান হেৰি নহয় এতিয়া ৰহি যায় তাতে পথাৰতে ধানটো তাৰ কাৰণে মানুহ দি কাটিলে ভাল আৰু মানে ভালকে কাটা নাখায়
হয় হয় মানে লছ হয় আৰু ইমান কষ্টকে কৰা হয়
অ কষ্টকে কৰা হয় লছ হয়
অ হয়
আৰু তাৰ হেৰিটোও এইটো খেৰ যে খেৰটো তাতে তাতে পেলাব লাগে আৰু সেইটো এক্সট্ৰাকে ঘৰত আনিব লাগে
হয় হয় ইয়াতো হাজৰা
অ ইয়াতো আৰু
অ
নিা
ত' আছে মানে
অ কষ্ট আছে
আৰু এনেকাই মানে চবজি সেনেকা কিবা কৰে নে নকৰে
আহ চবজি ঘৰত কৰে এতিয়া এতিয়া ধানৰ খেতি হৈ আছে নাই এইটো চব্জিতটো এতিয়া কৰা নাই এ ধান খেতি শেষ হোৱাৰ পিছত চব্জিও কৰে আৰু কলৰ খেতিটো ত সেইটো হয় তিনি বছৰকে কৰে এ এ এশেশি জু ছেম মাটিত মানে তিনি বছৰ কৰিব পাৰে
অ অ
কলৰ খেতি উ
মানে কল খেতিটো বেছি হয় নেকি সেইফালে
অ এইফালে কল খেতি আছে বহুত বহুত কল এইফালে কল খেতি চবৰে
হয় হয়
উম।
মানে মাটিটো ভাল চাগে ন? কলৰ কাৰণে।
অঁ, কলৰ কাৰণে ভাল আৰু কিন্তু ভাল হলেও কলটো সাৰ দিব লাগে। এ হেৰি সাৰটো, এই কিনা সাৰ।
অ অ
যোনটো কিনি আনিম।
এইটো সাৰটো দিলে কি হয় মানে?
সেইটো সাৰটো দিলি মানে গছটো সোনকালে ডাঙৰ হয় আৰু গাছটো পুৰা চাইজ দেখা পো পায় মানে ভাল দেখা পায় আৰু, আৰু কলটো সনকালে ওলাই ডাঙৰ হয়, মানে কলটো হেৰি হয় আৰু অলপ ডাঙৰ ডাঙৰ হয়।
অ
উম, এইটো তিনিবাৰকে দিব লাগে। আঁহ, চল্লিশ দিনৰ ভিতৰত অ, চল্লিশ দিন, চল্লিশ দিনৰ হেৰি দি থাকিব লাগে। চাবিশ দিনৰ মূৰত, উম
মানে ভাল হয় আৰু এইটো দিলে।
অঁ ভাল হয়, সোনকালে ডাঙৰ হয় আৰু। টো ৰোৱাৰ পৰা তিনিবাৰ দিব লাগে, তিনিবাৰ দিয়াৰ পিছত এইটো কলটো নিজে নিজে ডাঙৰ হয়।
অ
মানে এক বছৰত লাগে। এক বছৰত ওলাই আৰু কলটো।
অ, এক বছৰ লাগে।
হয় একবছৰ।
অঁ এনে কলটো কেনেকা বিক্ৰী কৰা হয়? এইফালে মানে কে জি চিষ্টেম না না এনে, তা মানে গটা মানে।
অঁ, এনেকা গোটা এ চৰা চিষ্টেম যে। চৰা আখি অঁ, চৰা এক থাকে ন। সেনে সেনেকেই বিকা হয়।
কেচাইে বিক্ৰী কৰা হয় ন?
অঁ, কেঁচাই বিক্ৰী কৰা হয়, এ মালিকে যেনিবা, টো পুৰা এ হেৰি কৰি ফালি ল'ব এইটো পুৰা বাগানটো কিনি ল'ব একবাৰতে।
অঁ অঁ
যাক বেচাব গলতো এনেকে হয় আৰু। তেতিয়া মানে মালিকৰো লচ নাযায় আৰু যোনে কি কৰে তাৰো লচ নাযায় আৰু।
অঁ অঁ হয়। উম, উম। ঠিকে, মানে ভালেই আৰু, আৰু বেলেগ খেতি কি কৰা হয়, মানে এনেকুৱা বেলেগ খেতি?
বেলেগ খেতি ত হেনকা নাই। আঁ আছে লবৰৰ খেতি আছে আৰু।
অঁ
লবৰ অঁ লবৰ খেতি আছে বহুত আছে, বহুত আছে। চবৰে আছে লোকৰ খতি চাগে
ভালে লগৰ খেতিয়ও
অ লগৰ খেতি আপোনাৰ লোকৰ ফালেনকৰে নকি? এনকা লগৰ খেতি
ইফালে কৰে মানে লগৰ খেতি, কিছুমান আছে লগৰ খেতি খেতি আমাৰ ফালে আৰু এই স্কোৱাছ খেতি আছে স্কোৱাছ স্কচ আৰু এই মানে, ড্ৰাগন ফ্ৰুট এইবিলাক কৰে আৰু বেছিভাগ ড্ৰাগন ফ্ৰুট, ৱাটাৰ মিলন
অ
এই বিলাক মানে খেতি কৰা হয়
অ
পিছে আমাৰ টাইমো হ'ল।
অ
তুমি দিয়া, কাটি দিয়া তুমি।
অ ৰাখো তেনেহলে।